হেল্ল'
অ শুনি পাইছে এতিয়া?
অ অ শুনিছো দিয়া। তেতিয়া কিয় বা কাটা গ'ল। নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে বৰষুণ আহি থকা
তোমালোকৰ ইফালে বৰষুণ দিছে যে এই কাৰণে এনেকা হৈছে চাগে ইয়াতেতো বৰষুণ কোন নাই মানে ভালে আছে ইয়াতে ৱেদাৰ টো
উম হ'ব পাৰে সেইকাৰণে।
অ। পিছে দুপৰীয়া কি খালা?
দুপৰীয়া দালি ভাত। আলু ভাজা আৰু দাল ভুত
অ তুমি? মই মানে আমালোকৰ কাৰণে নে ন মাংস আছিলে মা- মাহীহঁতৰ কাৰণে মানে মাছ আনিছিলে। সেইটো বনাইছে আৰু তোমাৰ দালি আৰু কি জানি এটা চাটনি বনাইছে।
অ আজি ভালে মানে খাদ্য
অ মানে মোৰ ইমান ভাল নালাগে। মই দুপিছে মাংস খাইছো আৰু মাছটো মই নাখাওৱেই।
মই মাছ, মাংস, কণী একোৱে নাখাওঁ।
কণীও নোখোৱা।
উহু। কণীটো বহুতে বেয়া পাওঁ মই। মই মাছো নেখাওঁ, মাংখ নেখাওঁ, পনি নেখাওঁ।
পনীৰ নোখোৱা।
ওহু মই মানে কণীটো সৰুৰ পৰাই নাখাওঁ। কিন্তু মাছ মাংসটো খাইছিলো অলপ অলপ তাত এতিয়া মানে সেইটোও মনে খাব নোৱাৰো।
মই শুনিছো কি পনীৰ নোখোৱা নেকি পনীৰ
অ পনীৰ খাওঁ পনিৰ খাওঁ। সেইটো খাম উম উম পনীৰ খাওঁ।
অ তুমি মানে পুৰা নিৰামিছ আৰু।
হ নিৰামিষ।
হেল্ল'
ঘৰৰ ময়ে ল'পা চবেই মানে, অহ শুনি আছো শুনি আছো।
অ।
বাকী খবৰ ভাল?
অ, তোমাৰ?
আছো দিয়া ভালে।
ঘৰৰ মানুহ কেনেকে আছে?
উ উ আছে চব ভালে আছে।
অ তি বা আছে নে?
নাই নাই বা নাই।
মা তুমি আৰু কোন কোন কোন আছে।
আহ মা দেউতা মই আৰু দুজন দাদা আছে।
অ দাদাহতে বিয়া কোনটো দিলে?
নাই নাই বিয়া পতা নাই, কাম কৰি আছে নিজৰ নিজৰ।
অ কি কাম কৰে?
মানে এজনে চাকৰি কৰে আৰু এজনে বিজনেছ কৰে।
অ ঠিকেই আছে আৰু পাপা কি কৰে?
আমাৰ ঘৰৰো বিজনেচ আছে এয়া তাঁত খাল যে কাপোৰৰ।
অ অ।
এ তাৰে বিজনেছ।
আচ্ছা কে আছে।
সে তোমালোকৰ কেনেকুৱা।
আমাৰ লগৰতো মোৰ সুৰ দাদা চাকৰি কৰে আৰু ডাঙৰ দাদা তোমাৰ ঠিক দাদাৰ হয় লাইটৰ।
উম, হুম।
এইটোয়ে আৰু মা মানে আৰু মা মানে কম্পিউটাৰ দোকানত বহে।
অহঁ। থিকে আছে।
জেৰক্সৰ, চেৰক্স এইবোৰ কৰে। মানে ঘৰ ঘৰতে মানে আমাৰ ৰাস্তাতে এটা মানে ঘৰৰে হয়, দোকান এটা খুলি দিছে খোলা আছিলে ন, তাতে বহে আৰু মায়।
অ'হ, অ'হ ঠিকে কাম কৰি আছে। বাকী তুমি বাকী তোমাৰ পঢ়াটো হ'লে আৰু তুমিও কৰিব পাৰিবা কিবা এটা।
অ অ সেইটোটো হয়েই।
হা এতিয়া সেইটোয়ে মেইন দিয়াচোন।
অ'হ।
নে পঢ়া কমপ্লিট হোৱাৰ পিছত কিবা এটা ভাল কাম কৰিব পাৰিলে ভাল লাগে আৰু।
অ'হ। কোৱা তাৰ পিছত তেজপুৰৰ প্লেন নাই?
তেজপুৰৰ তেজপুৰৰ প্লেন আছে বাৰু আজি মোৰ এজন লগৰ এজনে গৈছে ৰবা। মানুহ পাছতে।
অ
লগৰ মানে লগৰ নহয় বাৰু মানে সেয়াই হয়।
অ আচ্ছা।
হা তাতে গৈছে মানে, ফুৰিব গৈছে ফেমিলিৰ লগত।
অ ইয়াতে ক'ত আহিছে?
এয়া মন্দিৰটো অঁ মহাভৈৰৱ আৰু কিবা কিবি জাগা এনেকুৱাকে।
অ মানে আমাৰ কি কোৱা'চ মহাভবটো ওচৰতে ন। এইকাৰণে মানে ৰোজে মানে এনি টাইম দেখিয় থাকো মন্দিৰ টো, তোমাৰ যেতিয়া নতুন মানুহ ফুৰিব আহি, ইয়াতেতো টুৰিষ্ট বোৰ আহে ফুৰিব কাৰণে, মন্দিৰতটো চাব কাৰণে। তাৰপিছত আমালোক অ তাৰপিছত আমাৰালোকৰ এইফালে ক'ল পাৰ্ক, চিত্ৰলকা পাৰ্ক আছে, তাৰপিছত পদম পুখুৰী, অগ্নিগড়, এইবোৰ চাবলৈ আহে আৰু।
অ তাত এয়া মই মানে যেতিয়া কথা পাতি আছিলো তেতিয়া সিহঁতেহে তাত আছিলে এয়া মন্দিৰত আছিলে আৰু মহাভৈৰব মন্দিৰটোত।
অ তুমিও আহিবা এদিন।
অ যাম বুলি ভাবি আছো ৰবা এ টাইমে নিমিলে কে কেতিয়াবা নহলে যাব ওলাইে কিবা নহয়, কিবা প্ৰব্লেম এটা হৈ যায়।
মানে ঘৰৰ পৰা আহিব দিব, তুমি যদি ফ্ৰেণ্ডৰ লগত আহা?
ইমান দূৰলৈ, নিদিয়ে ফেণ্ডৰ লগত যাব।
জানে তোমাৰ ঘৰত?
নাজানে -নাজানে হে
কিমান দিন হ'ল?
হ'ল আজি আ, ছেপ্টেম্বৰত ছিক্স ইয়েৰ হ'ব।
ছিক্স ইয়োৰ হ'ব?
অঁ।
ৱা গ্ৰেট।
এতিয়ালৈ ঘৰত এতিয়ালে ঘৰত গম নাপায় ৰ'বা মনে -মনেহে
অ, গ্ৰেট- গ্ৰেট ভালেই।
অ', ঘৰকে ঘৰতে কৈ থাকো আৰু যাবৰ কাৰণে ঘৰতো কৈ যাম ৰ তামোলৰ পুলি এনেকে ৰ- ৰ কে থাকোঁতেই যাই আৰু।
অ, আৰু ইমান দূৰ ঘৰ পৰা মানে ন' অকলে নিদিয়ে মানে অকলেতো নিদিব ন'।
নাই -নাই নিদিয়ে ইমান দূৰলৈ অ, ওচৰ হলে এতিয়া বেলেগ কথা। ফেণ্ডৰ লগতো যাব পাৰিলো হয় ইমান দূৰলৈ আৰু ক'ত দিব।
অ',
হম, তাকে বাকী তুমি- তুমি ইয়ালৈ আহিয়ে পোৱা নাই চাগে গুৱালকুছি, গুহাটী?
মই মানে নামটোৱে গুৱাহাটী আহি পাইছো মানে তোমাৰ এটা আছে ন' কালাপাহাৰৰ ওচৰত এটা যে গনেশ ঠাকুৰ আছে যে লাল গনেশ বুলি কয়।
হম।
তাতে মানে মোৰ আইতাৰ ঘৰ মোৰ- মোৰ আইতা মানে মো এম লতাই- পতাই মানে বহুত দূৰৰ ৰিষ্টেদাৰ।
অ', অ', অ', আমি বে -বেছি দিন হোৱা নাই ৰবা অ, বিহুত গৈছিলোঁ। এয়া লালগণেশ তাতেও আমাৰ মানে ৰিলেটিভছ আছে। তাতে সেনেকে যাই আহিলোং। কিবা এয়া নামটো আছিল বঙালী বস্তি আছিল জেগাখনৰ নাম। সেইবিলাক আৰু বঙালীয়ে আৰু বেছিভাগ।
মোৰ আইতাহতো বঙালী হয় সেইটোও চাগে বঙালী বস্তি হ'ব নেকি?
উম, তাকে কিবা হয় আৰু তাতে গৈছিলোঁ।
অ',
এনেকোৱাকে, এদিন তেজপুৰ গ'লে তোমাক কনতেক কৰিম দিয়া গলে অহ নাম্বৰটো থাক থাকিলে নহয় তেতিয়া আমি লগ কৰিব পাৰিম।
অ', অ', ইয়াতে আহিলে মানে এজন চিনাকি মানুহ থাকিলে তোমাৰ ফুৰাৰ কাৰণেও ভাল হ'ব।
অ, সেয়াইতো মানে ধৰি লোৱা আমিওতো তাৰে তাকা ইমান চিনি নাপাওঁ চিনাকি মানুহ এজন থাকিলে কৈ দিব পাৰিব এ ক'ত আছে কি আছে সেনেকুৱাকে এতিয়া তুমি যদি আমাৰ ইয়ালে আহা ধৰি লোৱা ময়ে তোমাক লৈ যাব পাৰিম ফুৰাবলে।
এইটোতো হয়ে। তুমি ইমান দূৰত থাক গুহাটী।
গুহাতিৰো আ নাই গুৱাহাটীৰো আগত গুৱাহাটীৰ পৰা আৰু যাব লাগে একঘণ্টামান।
অ',
হেনেকুৱাকে
সেই শুনিছা না নাই ইয়াৰ মুগাৰ মুগাৰ কাপোৰ পাট কাপোৰ৷
এইবোৰ অ সেইবোৰতো শুৱালকুছিৰ বিখ্যাত৷ পাট মা পাট কাপোৰৰ বাবে। মানে হোৱাৰ যদি পোৱা শুৱালকুছি দেন চবে গমেই পাইছে তাতে কিহৰ কাৰণে শুৱালকুছি বিখ্যাত হা - হা।
আত্ছা
সেইবোৰৰে মানে পাট কাপোৰ বিলাক লাগিলে লাগিলে জনাবা কেতিয়াবা আমাৰ ঘৰতে এইবোৰ হয় মানে বনোৱা হয় আৰু৷
অ ঠিকেই আছে তুমিও পাৰ নে কাম কৰিবলে?
নাই-নাই মই এইবোৰ নাজানো মই৷
অ এইটো যে তোমাৰ বাছ মানে কেনেকে কৰি বনাই ন! সূতা দি কেনে ন?
উম হম মানে যিটো সূতা হয় সেইটো এটা পুকা আছে সেই পুকাটোৰ পৰা মানে উম - উম খাই এইবিলাক এই মানে আমাৰ অসমীয়া মানুহে নাখায়৷ কিছুমানে এনেকুৱা এ বড়ো চৰু ৰাভা চাভা৷ সেনেকুৱা মানুহ থাকে নহয় এ সেইবোৰ মানে বেছিকে খায় এইবোৰ আমাৰ অসমীয়া মানুহে এইবোৰ না খাই তাৰ পৰা সেনেকে খুতাটো উ খু তাতো ওলোৱা হয় উম সেই সূতাটোৰ পৰাই বনোৱা হয় আৰু কাপোৰ৷
মই দেখাই নাই কেনেকে তাৰ মানে সুতাতটো মানে মানে পোকাটোয়ে দেখায় নাই আজিলৈকে
অ আজি মানে আজিকালি আমাৰ ইয়াতো মানে সেইটো বস্তুটো কমি গৈছে৷ কাবাৰ এঘৰ দুঘৰতহে মানে পাবা আগতে আমাৰ ঘৰতে হৈছিল আৰু মাহঁতেই কৰিছিল৷ মানে পলুটোৰ পৰা সুতা ওলোৱাৰ কামতটো আমিয়ে ম - ম আমিয়ে দেখা নাই ৰবা এতিয়ালৈ মানে এতিয়া বহুত কমি গৈছে সেইটো বস্তুটো৷ ডাইৰেক্ট মানে কিনি অনা হয় আৰু ৰেডিমেড৷
অ
এনেকে
তোমালোকে কি মানে অ এই যে এ বিহুত দিন যে পিঠা বনাই ন মোৰ মানে ফেভৰেট হয় পিঠাটো৷
কোনটো পিঠা?
বিত মানে পুৰা শুকান থাকে৷ তাৰ পিছত ছালৰ গুৰা দি ভিতৰত তিল বা নাৰিকল সোমাই দিয়ে যে পিছত এনেকা ৰাউণ্ড কৰি দিয়ে৷
অ সেই নাৰিকল দিয়া পিঠা৷
নাৰিকল পিঠা নে তিল পিঠা কয় নাজানো মই ইমান৷
নহয়৷
এই হাৱা মানে বতাহ লাগিলে যে নহব যে পিঠাটো৷
কোনটো পিঠা কথা কৈছা বা!
এই শুকান-শুকানে বনাই৷
ছালৰ গুড়াটো ধুই কেনে তাৰপিছত অলপ তিল দি কেনে তাৰপিছত এইটো ৰোল কৰি দিয়ে৷
মানে পিঠাটো পকাই দিয়ে আৰু৷
শুকাই যে মানে
মানে ৰোল কৰি কিনে পকাই দিয়ে আৰু পকাই - পকাই ৰোল কৰে৷ সেইটো কৈছা। অ সেইটোৱে টো মানে নাৰিকল দিয়াও আছে তেল তিল দিয়াও আছে। তাতে মানে সেইটো গুৰাত এ মানে চাউলৰ গুড়া কৰে। গুড়া কৰি সেইটোক তাৰে ভিতৰত মানে নাৰিকল আৰু গুৰ মিঠাই দি আছে।
অ তোমাৰ বনাই নে তোমাৰ ঘৰত এইটো?
অঁ বনাইটো৷
আমাৰো নোৱাৰে এইটোয় বৌ বনাবলৈ বাহিৰৰ পৰা মানে দোকানৰ পৰা কিনি আনি লাগে মই বিহুত মানে এইটোয়ে বেছি খাওঁ৷
উম এয়া গুৰ মিঠাই আৰু নাৰিকল সেইটো ভাজে। ভাজি পেলাই মিক্স কৰে বহুত ধুনীয়া লাগে। আৰু তিলটো সেনেকেই বনায়। মাজত তাতে যিটো গুড় আছে সেই গুৰটো মানে হেই কৰি লয় পানীয়া কৰি লয়। তাৰপিছত তিলটোল ভজা তিলৰ লগত মিক্স কৰে মিক্স কৰি পেলাই বনায়। অ বহুত টেষ্ট লাগে।
মই পিঠাৰছে মানে পিঠাৰ পৰা সেইটোৱে বেছি ভাল পাওঁ।
হুম আৰু আছে তেল দিয়া আছে, ঘিলা পিঠা আছে।
অ, তুমি এনে ক'তো দূৰত ফুৰিব যোৱা নাই?
আজি যোৱাৰ কথা আছিল। আজি যোৱাৰ কথা আছিল মোৰ নগাঁৱত। কিন্তু মই যাব নোৱাৰিলো। এই মন্দিৰৰ হয় ন। ত আজি মোৰ মানে পিৰিয়ডছ হৈ আছে সেইকাৰণে যাব নোৱাৰিলো।
অ। কালি আমাৰ মন্দিৰত পূজা আছে। মানে আমাৰ মন্দিৰটো ধুনীয়া কৰি মানে আগৰ পৰাতো তোমাৰ নাইনটিন ফৰ্টি ফাইভত স্থাপিত হৈছে মন্দিৰটো। আৰু মানে ধুনীয়া কৰি মানে আৰু বিল্ডিং চিল্ডিং কৰিলে ন মন্দিৰটো। আমাৰ আকৌ টাউনৰ ফালে থাকো।
উ, উ।
অ এতিয়াতো মন্দিতৰ বিল্ডিং চিল্ডিং কৰি ধুনীয়া কৰিলে। এইটো মানে টো মানে আৰু এটা নতুন ঠাকুৰ মানে কালি ঠাকুৰটো যে আছে সেইটো পাথৰৰ স্থাপিত কৰিছে ন? সেইটো হোৱা আজি চাৰি কালি চাৰি বছৰ হ'ব।
অ।
কালি আক' পূজা আছে মন্দিৰত।
অ যাবা তুমি তাতে?
অ ঘৰৰ ওচ